হেল্ল'
হেল্ল'
হয়। হয়।
শুনা পাইছে আপুনি?
হয়। হয়। শুনা পাইছো।
অ অ আপুনি ব্যস্ত নাই যদি মই এটা টপিকত মানে বিষয়বস্তুৰ ওপৰত কথা পাতিব বিচাৰিছিলো আপোনাৰ হেল্ল' অকণমান সময় দিব পাৰিবনে? অঁ অঁ অ আচলতে মই বৰ্তমানৰ এই শিক্ষা ব্যবস্থাৰ টো যেনে ধৰণৰ চলি আছে বা ল'ৰা ছোৱালী ধৰক মানে আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও আপোনাৰ আনুষ্ঠানিক শিক্ষাত টো গ্ৰহণ কৰাৰ পিছতো কিছুমান কি হয় যে চাকৰিত নাপায় ধৰক তেতিয়া মানে কি আৰু মন বেয়া লাগি। তেনেকুৱা ক্ষেত্ৰত আপুনি মানে কেনেকুৱা ধৰণৰ কাৰণে যে কি কৰিব লাগে যে আনুষ্ঠানিক শিক্ষাতয়েই সকলো নে তাত বাহিৰেও আৰু কিবা বেলেগ কৰিব পাৰি সেনেকে জনাব নেকি আ
হয়। হয়। হয়। আপোনাৰ প্ৰশ্নটো খুব ভাল প্ৰশ্ন কৰিছে আপুনি মানে আনুষ্ঠানিক শিক্ষাৰ লগতে যাতে দক্ষতা সম্পন্ন কিছুমান শিক্ষা যদি ইয়াত মানে এড কৰা যায়। লগতে মানে আৰু আধাত্মিকতাৰ লগতে আৰু নিজৰ মনোভাৱটো কেনেকে গঢ়ি তুলিব পাৰো বা আমি কেনেকে সমাজ যিকোনো এটা মানে সমস্যাৰ সমাধান কেনেকে সোনকালে ওলাবাৰু সেনেকুৱা টাইপৰ যদি এডুকেশ্যন যদি এড হয়।
তেতিয়া মানে ল'ৰা ছোৱালীবোৰ নিবনুৱা হৈ নাথাকে আৰু। সেনেকুৱা এটা মানে।
শিক্ষা ব্যৱস্থাতটো সেইটোৱে তাকে বহুত ল কৈছে কওকচোন
হয়। মানে আপোনাৰ প্ৰশ্নটো ঠিকে কৰিছে আপুনি।
হম হম হম হয় আজিকালি তাৰমানানে কি হৈছে মই দেখা পাইছো বহুত ল'ৰা ছোৱালী পাছ কৰিলে হায়াৰ ছেকেণ্ডৰী পাছ কৰি কৰিলে তাৰপিছত উ ডিগ্ৰীও পঢ়িলে। স্নাতকোত্তৰো কৰিলে। কৰাৰ কি হয় ঠিকমতে সংস্থাপনটো ঠিকমতে নাপ যিমান খিনি পঢ়াত ভাল হ'ল ধৰক। নম্বৰো ভাল পালে ফলাফলো ভাল হৈছে। কিন্তু আল্টিমেটলি আপোনাৰ গৈ পেলাই হেৰিতটো নাপায়। কোনো য সংস্থাপনতটো সেই হিচাপত নহয়। ত সেইটো কাৰণে মানে কি হয় বহুত জেগা তেওঁলোকে মানসিক চাপ বা হেৰি হয়। মন বেয়া লাগে। অত্যাধিক মানে এটা প্ৰেচাৰত থাকে চাপ এটা হতাশাত ভোগে হয়। সেইটো কাৰণে মই ভাবো যে আনুষ্ঠানিক শিক্ষাতো ললে তেওঁলোকে লোৱাৰ পিছত এনেকুৱা নহয় যে সেইটো যিটো লাইনত তেওঁলোকে পঢ়িছে, সেইটো দিশতে তেওঁলোকে কিবা এটা কৰিব লাগিব। কাৰণ ইমান আজিকালি নিবনুৱা হৈছে। ত' সেইটো লাইনতে নাভাবি পেলাই আজিকালি বহুত প্ৰশিক্ষ শিক্ষণমূলক এইবিলাক ব্যক্তিগত হওক বা চৰকাৰৰ ফালৰ পৰা বহুত প্ৰশিক্ষণ কিছুমান দিয়ে ন, বেলেগ উদ্যয়োগ বিলাক ক্ষুদ্ৰ উদ্যয়োগ থাকে বা সেই ত গম চৰকাৰী চাকৰিত সেইটো যে পালেই চব হ'ব। সেইটো বুলি মই নাভাবো আচলতে। এতিয়া যিখিনি চৰকাৰৰ ফালৰ পৰা। হয়। হয়। কাৰণ সকলোৱে যে পাব বা এতিয়া আজিকালি পৰীক্ষ বিলাক প্ৰতিযোগিতামূলক পৰীক্ষা যিখিনি পাতি চৰকাৰৰ ফালৰ পৰা হওক বা বেলেগ বেলেগ সেইখিনি যিখিনি ধৰক উত্তীৰ্ণ হৈছেতো পাই গল, নোপোৱা খিনি হতাশাত ভোগাই সলনি আহ তেওঁলোকে যদি এইবিলাক ওলাই আৰু তেওঁলোকে বহুতো আঁচনি ও আছে সেইবিলাক লৈ ললে উদ্যোগ কিছুমানো গঢ়ি তুলিব পাৰে বা বহুত কেইজনে লগ লাগিছে কিছুমান কাম হাতত লব পাৰে আছো মেইন প্ৰধান সমস্যটো কি হয় যে অভাৱকখিনিয়ে বা ওচৰৰ যিখিনি ওচৰ ৰিয়া কও বা কেতিয়াবা ভাবিও যে এনেকে ভাবিছো কিবা এটা কৰি সলনি তেওঁলোকক মানে হেৰিহে কয় এই হ'ব আৰু সেইটো কৰি বিজনেচ ব্যৱসায় কৰি পেলাই কেইজনে মানে হেৰি হব উৎসাহটো নাপাই সিহঁতে সেইকাৰণে মই ভ
অ আগ বাঢ়ি যায়। এনেকুৱা আৰু তেনেকুৱা শিক্ষাৰ জৰিয়তে কিবা এটা সেনেকুৱা পৰিৱেশ গঢ়ি তুলিব লাগিব আৰু। হয় মানে সেনেকুৱা সমাজ এখনো গঢ়ি তুলিব লাগে। যাতে অন্য শিক্ষাৰ জৰিয়তেও মানে ল'ৰা ছোৱালীখিনি হতাশাত নুভুগি মানে আগবাঢ়ি যায় আৰু।
অ অ সেইটোৱে। আৰু এনেকুৱা আপোনাৰ মানে ধাৰণা আছে নেকি?
হয়। হয়। আপুনি যিটো ক'লে মানে চৰকাৰে সুবিধা দিছে। এইটো আপুনি ঠিকে কৈছে লগত মোৰ মানে এম এ পাছ কৰিছো লগতে মোৰ এ এম এ পাছ কৰি বহি থকা নাই মই লগতে কুকুৰা পালন কেনেক কৰে তাৰে ওপৰত প্ৰশিক্ষণ লৈছোঁ নিজাববীয়াকে নাৰ্চৰী ওপৰত লৈছোঁ। বা সেনেকুৱা অ আৰু লগতে চৰকাৰে আঁচনিও দিছে কিছুমান মানে টকা এনেকুৱা দিয়ে আৰু কিবা এটা ত' সেনেকে আগবাঢ়ি যাব পাৰি হয়। আপুনি গোটেইখিনি ঠিকে কৈছে বাৰু অ যে এটা ঠাইৰ মানে জৰিয়তে প্ৰশিক্ষণ লৈ আগবাঢ়িব পাৰি সেইটো নহয় আৰু
কিনো কৰিলো পঢ়িলো আৰু একো নাপালো স ঠিকেই আপুনি যদি তেনেকুৱা পদক্ষেপ এটা লৈছে খুবেই ভাল। যে পঢ়া শুনা শ আৰু বাকী খিনিও কৰি থাকিব পাৰি তাৰ লগতে বেলেগ পৰীক্ষাৰ কাৰণে যিখিনি পঢ়া শুনা কৰিব পাৰি সেইটোৱে আৰু আপুনি আৰু এটা বস্তু মই মানে মে সদায় ভাবো আৰু এই বস্তুটো যে এইয়া যিটো পঢ়িলে মেট্ৰিক পাছ কৰিলে। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী তাৰপিছতো লাইন এটা লয় ন বা মেষ্টিক পাছ কৰাৰ পিছতে যিটো মানে আমি হেৰিছিলে মানে বাচি লওঁ যে কলা শাখা, বাণিজ্য় শাখা শাখা বা এইটো আপোনাৰ কি বিজ্ঞান শাখা সেইটো মানে কি জোৰ কৰি আপোনাৰ মতে কেনে যে ডক্তৰে হ'ব লাগিব এনেকুৱা এটা অ মান মানুহৰ যিমান উদেশ্য লৈ পেলাই সেই টোয়ে কৰিব লাগে মানে আজিকালি যিটো দেখোঁ যে, অভিভাৱকবিলাকে বিৰাট জোৰ দিয়ে যে, ডক্তৰ হ'ব লাগিব, ইঞ্জিনিয়াৰ হ'ব লাগিব, ল'ৰা ছোৱালীৰ হয়তো সেইটো লাইনত মনেই নাই। সেইটো দিশত যে, বিজ্ঞান পঢ়িবৰ মন নাই, কিন্তু মানে পঢ়াই দিয়ে। সেইটো সেনেকুৱা মানে জোৰ কৰাটো উচিত নে আপোনাৰ মতে?
জোৰ কৰাটোতো উচিত নহয়, আৰু আগত মানে এতিয়া পৰিৱেশটো অলপ আগতকে সাল সলনি হৈছে মানে, এতিয়া অভিভাৱক বোলে-বোৰেও মানে বুজি পাইছে যে, এনেকুৱা, এনেকুৱা মানে হতাশ মানে কি প্ৰেচাৰ দিব নালাগে আৰু। আৰু লগতে মানে অকল যে, দছটা আমাৰ ভাৰতত দচটাই কেৰিয়াৰ অপচন মানে সকলোৱে বাছি লয় আৰু হয়, ডক্টৰ হ'ব, নহ'লে ইঞ্জিনিয়াৰ হ'ব। বা অভিযান্ত্ৰিক এজন হ'ব, বা উকিল হ'ব কিন্তু এনেকুৱা ন হয়, আৰু বহুত অ', কেৰিয়াৰৰ অপচন আছে। এ, কমচেকম দচ হাজাৰ মান কেৰিয়াৰৰ অ' অপচন আছে, ত' ল'ৰা ছোৱালীয়ে মানে সৰুৰ পৰাই মানে কেৰিয়াৰ অপশচন বোৰৰ লগত মানে এ এটা মানে পৰিচয় কৰাই দিব লাগে যে এনেকুৱা এনেকুৱা অপশচন আছে, এনেকুৱা এনেকুৱা মানুহ কৰি আছে কাম। তেতিয়া মানে ল'ৰা ছোৱালীয়ে মানে এটা সেই পায় আৰু মানে এটা ৰাস্তা এটা পায় আৰু যে হয় এনে
অ' এনেকেও কৰিব পাৰি হয়, হয়।
হয়, হয়। অ' এতিয়া যদি দহটা কেৰিয়াৰ অপচনতে থৈ দিয়ে তেতিয়া সিহঁতৰো মানে এটা ষ্ট্ৰেছ হ'ব জীৱনটোত যে এনেকুৱাইে কৰিব লাগিব।
আৰু মন নাথাকিলেও ভাবিবৰ মানে কি মন নাথাকিলে পঢ়িবৰো মন নাই ধৰক কিন্তু মানে উপায়ো নাই এনেকুৱা তাইপৰ ভাবিব নে যে এই দহটাৰ ভিতৰতে হ'ব লাগিব। সেয়া কিন্তু কিমান আছে, সেইখিনি আচলতে স্কুল বিলাকত হয়, কওঁকচোন।
হয় কোৱা। আপুনি কওঁকচোন কি ক'লে
অ' অ' নাই স্কুল কলেজ বিলাকতো মানে বিদালয় মহাবিদ্যালয় বিলাকতো সেইটো হ'ব লাগে যে কে কাওণছেলিং যিতু আমাৰ কয়, সেই বস্তুটোৰ থাকিব লাগে মাজে মাজে কেতি কেতিয়াবা এনেকুৱা এটা হেৰি এটা ৰাখিব লাগে যে কোনোবা এজন আহিলে। প্ৰশিক্ষক এজন আহিলে আহি পেলাই দিশ দেখুৱাই দিলে যে ৰাস্তাখিনি এনেকুৱা ক্লাছ নাইন বা টেইনত নৱম, দশম শ্ৰেণীত। সেইখিনি দিলে কি হয় তেওঁলোকে ভাবিব পাৰিব যে অ' মোৰ এইটো দিশতে মন আছে। গতিকে মই মানে এ এইটো পঢ়া উচিত তেনেকুৱা টাইপৰ তেওঁলোকে নি নিজেও ভাবিও পাৰিব তেতিয়া।
অ' তেতিয়া আগ্ৰহী হ'ব যদি হয়, হয়। যদি অনাগ্ৰহী মানে শিক্ষা শিক্ষা এটা গ্ৰহণ কৰি থাকে। তেওঁলোকৰো মনোযোগ দিয়াত অলপ অসুবিধা হ'ব। যাৰ জত যাৰ জৰিয়তে মানে মানসিক হতাশতো ভুগিব পাৰে। টোৰ বৰ বেয়া মানে এনেকুৱা মানে কাউনচেলিং কৰাব লাগে আপুনি ঠিকে কৈছে।
হয়।
লগতে আৰু শিক্ষাটো বাৰু এ, জন্মৰ পৰা মৃত্য পৰ্যন্ত চলিয়ে থাকে দিয়কচোন।
অ সেইটোতো এটা মানে জীৱন জীৱন জোৰা প্ৰচেষ্ট। টা এটা যে মানুহে প্ৰতিটো পদক্ষেপতে শিকি থাকে। শিকি থাকে আৰু এইবিলাক শিক্ষা কিন্তু আনুষ্ঠানিক শিক্ষা। শিক্ষাটোয়ে সেইটোয়ে মই ক'ব বিচাৰিছো যে আনুষ্ঠানিক শিক্ষটোয়ে শেষ নহয়। তাৰ লগত, জীৱনটোত চলি থাকে, আৰু সেই জীৱনত আমি যিখিনি শিকো। তাৰ পৰাই ধৰক বহুত কৰি পেলাই, নিজে আৰ্থিকভাৱেও স্বাৱলম্বী হবও পাৰি মানুহে যদি মন কৰে। কিন্তু মনোবলটো থাকিব লাগিব কৰিবৰ কাৰণে।
হয় আৰু আৰ্থ অৰ্থনৈতিক ভাৱেও মানে টনকিয়াল হ'ব পাৰি আৰু এটা সময়ত গৈ।
হয় হয় আৰু কম খৰচত কৰিব পৰাও বহুত আছে ধৰক আজিকালি, যে কম নিয়োগ কৰি পেলাই বহুত, খিনি কৰিব পাৰি। চাব পাৰি আৰু তেনেকে
হয়। হয়।
এতিয়া আপোনাৰ ক টো শুনি পেলাই ভাল লাগিছে আপুনি মানে নিজে ধৰক যে স্বাৱলম্বী হবৰ কাৰণে কিবাকিবি প্ৰচেষ্টা সেইটো
হয়। হয়। সৰু সুৰা চলিব পৰাকে কিবা এটা চেষ্টা কৰি আছোঁ। হয় হয়।
হয়। হয়। ধৰক এনেকে কৰি থাকিলে বাকী এই এইখিনি চেষ্টাখিনিও কৰি থাকিব আপুনি। যিখিনি ধৰক
হয়। হয় আৰু লগতে আৰু এটা কথা কওঁ ৰ'ব মানে কি শেষত মানে এটা হয়। হয়। এটা কথা কওঁ মানে মানে আজিকালি আগৰ দৰে মানে অলপমান স সাল সালসলনি দেখা গৈছে মানে পৰিৱেশতটো মানে সলনি হৈছে। আগৰ দৰে মানে নাই আৰু এনেকুৱা। ত' লাহে লাহে আৰু ইমপ্ৰুভ হ'ব মানে
অ মানুহৰ চিন্তা ধাৰাবোৰ বহুত পৰিৱৰ্তন হৈছে। হয়নে? আগতকে
চিন্তা ধাৰাবোৰ পৰিৱৰ্তন হৈছে ঠিক কৈছে।
হয়। হয়।
হম হম
এতিয়া আপুনি মানে হেৰি কিছুমান এইবিলাকৰ কাৰণেও চাগে কৰি আছে। অ পৰী শিক্ষা বিলাকৰ কাৰণেও চাগে চেষ্টা চলাই আছে। হয়। হয়। ঠিকে আছে আপোনাৰ
আৰু শিক্ষাটো বাৰু সম্পদ বুলিয়ে সহজায় হয়‌।
অ শিক্ষাটো সম্পদে হয়। এইখিনিৰ লগতে আৰু যি শিকে কেতিয়াও মানে সেইটো সদায় কামত আহিব আপোনাৰ।
ক কামত আহিব। কোনো লৈ যাব নোৱাৰে আৰু
এইটোৱে যি বস্তু কোনো নিব নোৱাৰে।
অ নিব নোৱাৰে মানে আজিকালি টপিক বোৰ ওলাই থাকে আৰু।
অ অ সেইয়া শিক্ষা তাকে যিমানে পঢ়িব সিমানে মানে শিক্ষা আৰু বেলেগক আৰু নিজে জানিলেও নহব। আপুনি যিখিনি কৰিছে সেইখিনি দুজনক যেতিয়া কব, তেতিয়া তেতিয়া ধৰক বেলেগো উপতৃত হ'ব আৰু আপোনাৰো ধৰক মন ত ভাল লাগিবজে যে আপোনাৰ পৰা লৈ পেলাই কোনোবাই আকৌ নতুনকে উৎসাহ এটা পাইছে। সেইটোওতো আপোনাৰ কাৰণে ভাল লাগা বিষয় নহয় জানো?
হয়। হয়। এইটো এটা মানে বহুত ধুনীয়া কথা হৈছে আপুনি।
হয়। গতিকে আপুনি যিখিনি কৰিছে সেইখিনি আপোনাৰ তলৰ চাম যিটো নতুন জেনেৰেশ্বন যিটো সেইখিনিক আপুনি দিব। কাৰণ ভাল এটা কাম কৰি আছে আপুনি। গতিকে আগুৱাই যাওক ভাল লাগিলে আপোনাৰ লগত কথা পাতি পেলাই।
তাকে তাকে ধন্যবাদ দেই, বাইদেউ।
ঠিক আছে বাৰু পিছত কথা পাতিম। সময় সুবিধা পালে ন।
ঠিক আছে বাইদেউ হ'ব। আজি মানে অলপ